হেল্ল'।
হেল্ল' অ'।
অ', ভালে আছো, আছো দিয়া এনেই আৰু। এইটো টাইমত আৰু ঘৰৰ কাম বন কৰি মুখ হাত ধুই আহিছোঁ।
অ', ময়ো এ এইখিনি সময়ত আৰু কাম বোৰ আজৰি হয়, উম।
এনেই মোবাইলটো চাই আছিলো এয়া অ', ভাল, ভাল দিয়া, তোমালোকৰ ভাল?
অ', ভালেই।
অসুখ মানে অলপ অসুস্থ হৈছিলে ভাল পাইছেনে?
অ', এই আছে আৰু। সম্পূৰ্ণ ভাল হোৱা নাই আছে আৰু তেনেকে। কিবা কিবি অসমীয়াও কৰা গ'ল নহয়।
অসমীয়া অষতো কৰিছা ন' কৰিছা। অ', ঠিকেই আছে, অ', অ', উম। কৰি চাব লাগে কেতিয়াবা কোনটো কাম দিয়ে তোমাৰ ঠিক নাই।
অ', এই তেলাহীত আছে নহয় এটা হোমিঅ' ভাল কিন্তু। তেলাহীৰ হুমিয়তো অ', কৰা গৈছে।
হয়, হয়, হয়, অ', হমিঅ'পেথিকৰ তোমাৰ কি ভাল এটা তে নাথাকে কোনো ঔষধৰ মানে সেইটো কাৰণে এটা ভাল আৰু উম, লা লাহে লাহে হ'ব, ভাল হ'ব, অ', আৰু তোমাৰ বিশেষ বেলেগ ধৰণৰ একো অসুবিধা নকৰে যে এতিয়া তাতে হোমিঅ'পেথি কৰা তুমি ইমান চিন্তা কৰিবই নালাগে।
অ'।
কিন্তু সেয়াই মানে অলপ সময় লয়।
অ', সময় লাই আমাৰ এতিয়া অ', ল'ৰা-ছোৱালী বেমাৰ হলে আমি ভূমিও নক কৰোৱে মানে দেৰি কি লাহে লাহে হয় যে সোনকালে ভাল হ'ব লাগে। কিন্তু সেইটো বহুত বেয়া অভ্যাস অ', এলোপেথিক কৰাৰ লগতে আৰু হোমিঅ' কৰি লাভ নাই আৰু।
হোমিঅপেথি কৰিলে তোমাৰ একো নহয় ল'ৰা-ছোৱালী ভাল হ'ব কিন্তু লাহে লাহে ভাল হয়, উম।
অ', সোনকালে নহয় আৰু তেনেকে ভাল হ'লে।
সেইটো কথা এই ময়ো সেই ভিডিঅ'বোৰকে চাই আছিলোঁ ৰ'বা। কি বেমাৰত কি কৰিব লাগে এতিয়া কিছুমান আছে ন' আসন কৰিব লাগে যে। এইটো বেমাৰত এইটো আসন কৰিলে ভাল পাবা তেনেকুৱা আৰু যোনটো আমাৰ যে, সূৰ্য নমস্কাৰ যে কৰে সেই সূৰ্য নমস্ টো তোমাৰ মানে কৰিলে কিমানটা বেমাৰৰ পৰা তুমি মানে হাত সাৰিব পাৰিবা। সেইটো যদি তুমি মানে সদায় মানে কি আৰু এটা ন মানে বাৰটা নে কেইটা ভাগ আছে নহয়। সূৰ্য নমস্কাৰটো সেইটো তুমি সেই বাৰটা ষ্টেপ কৰোতে মানে, তাতে মানে অলপ তুমি কিমান আৰু দহ পোন্ধৰ মিনিট যদি কৰা, সেই বহুত খিনি তুমি বেমাৰ আজাৰৰ পৰা মানে কি আৰু উম উপশম পাবা আৰু
অ আমি অ মোৰ আকৌ সেইবিলাক ইমান চোৱাও নহয় নাজানো। অ হয় কৰিব লাগে অ চাব লাগে অ মই আকৌ তেনেকে নাচাওঁ
উ যোগাসন হওক প্ৰাণায়াম হওক তোমাৰ মানে এঘন্টা এটা তুমি নিজক দিবই লাগে। চাবাচোন আমাৰ বয়সৰ লগে লগে আমাৰ ছাল টো বেয়া হৈ হৈ আহে। হয়নে সেইবোৰ তুমি অ ব্যায়ামৰ যোগেদি যোগাস খনৰ যোগেদিয়ে আমাৰ ছালটোও সতেজ হৈ থাকে।
অ এই সেইদিনা আমাৰ যে অহ, আমাৰ য়গা দেৰ দিনা যে আমাক য়গা কৰাইছিলে সেইদিনা কেইবাটাও শিকিছো দিয়া সেইদিনা মানে ছাল বিলাক চাল বোৰ আমাৰ উজ্জ্বল হ'বলে কি কৰিব লাগে হে পেটৰ অ পেটৰ পেট
চৰ্বিবোৰ উম এতিয়া আমাৰ পেটটো তৎক্ষণাতে মানে কি হয় পেটখনত, হয় হয় পেটটো তৎক্ষণাত চৰ্বিত
অ ইমান সোনকালে বাঢ়ি যায় ন বেলেগ অ শকত হোৱাৰ আগতেই মানে পেটৰ চৰ্বি প্ৰথম
পেটটো তোমাৰ হয় হয় আৰু পেটটো চৰ্বিটো কমাওতেও তোমাৰ বহুত কষ্ট কাৰণ আমি বস্তু খিনি খাই থাকো। হয় নহয় সেইকাৰণে তুমি মানে আমাৰ যে মানুহখিনি আগতে লঘোণ দিয়ে এই লগুন বা এই আমি যে উপবাসে থাকো। অ সেইটো বহুত জৰুৰী আৰু বহুত দৰকাৰ আমাৰ কাৰণে মানে, তুমি যদি চৌবিছ ঘণ্টা এটা তুমি থাকিব পাৰা।
বিশেষকে কিন্তু আমাৰ, অ অতীজৰ অতীজৰ পৰা বিশেষকে আমাৰ মাহটোত অন্তত। এ কি কয়? দুদিন হয়নে হেৰি দিনা আমাৰ আমাৰ মানুহবোৰ এ অমাৱস্যা দিনা
অহ মৰাহি অমাৱস্যা আহ!
তেনেকে থাকে দিয়া পূৰ্ণি অ পূৰ্ণিমাৰ দিনা মানে মাহটোত দুদিন সেইটো হিচাপত আমি মানে অ সাধাৰণকে চাবলৈ গলে দুদিন মাহটোত দুদিন থাকে। কাৰণ পোন্ধৰ দিনৰ মূৰে মূৰত এদিন, দিনৰ মূৰতে এদিন হয়নে সেইখিনি সেইটো কিন্তু, বহুত ডাঙৰ বহুত ডাঙৰ কথা।
সেই মানুহখিনিয়ে সেইবোৰ মানি চলিছিল কাৰণে বে আি এতিয়াস হেন মা মাংস খাবলে নেপায় আমি ভাত ভাত সাজেই নাখাইছিল আগৰ মানুহে আমি এতিয়া চোৱাচোন আজি মানে মাছ
অ যিখিনিয়ে পাৰে মানে হেৰি কৰে উপবাসে থাকে আৰু যিখিনিয়ে একেবাৰে উপবাসে থাকিব নোৱাৰে সেইখিনিয়ে মাছ মাংস নাখায় এ নিৰামিষ খাই বা বইল খায় আৰু অ বইল খায় আৰু অ অ তেনেকে খায় পিঠাগুৰি খায় অ পিঠাগুৰি খাই মানে পাতল কিবা এটা খাই থাকে আৰু আমাৰ এতিয়া কিমান আমাৰ শৰীৰটোৱে কিমান হেৰি আৰাম পায় ন কিমান মানে হেৰি পায় এদিনৰ কাৰণে জিৰণি পায়
সদায় চলিয়ে আছে চলিয়ে আছে কিবা নহয় কিবা এটা খাইয়ে আছো তেতিয়া তুমি এদিন মানে আমাৰ অ এদিন দুদিন তেতিয়া তুমি নু নোখোৱাকে থাকিবা শৰীৰটোৱে খুব আৰাম পায় আকৌ নতুনকে কাম কৰিবলৈ আৰম্ভ কৰে মানে নত নতুনদৰে হৈ পৰে গম পাইছানে কিন্তু তুমি সেই পানীটো খাই থাকিব লাগে পানী খাই থাকিলে আমাৰ ভিতৰতো তেতিয়া চাফাও হব বেলেগ বস্তু নাই যেতিয়া তোমাৰ শৰীৰ বেলেগ অংগ বোৰ চাফা হৈ থাকিব আকৌ তেতিয়া কাম কৰিবলে মানে ভাল হৈ থাকে বহুত দিনলৈ মানে তেতিয়া আমাৰ
অ হয় আকৌ পোন্ধৰ পোন্ধৰ দিনৰ মূৰত এদিন পোন্ধ পোন্ধৰ দিনৰ মূৰত এদিন মানে লঘোণে থাকিলেও ন এদিন কিন্তু তাকে আমি এতিয়া তাকে কৰি নকৰো হয় দিয়া আৰু এয়া হেৰিত বিশেষকে বছৰটোত আকৌ শাওণৰ মাহটোত যে অ বিশেষ আকৌ বছৰৰ শাওনৰ মাহটোত শাওণৰ মাহটোতটো একেবাৰে মাছ মাংস নাখায়
নেখাই অ আমি পাৰিলে সোমবাৰ কেইটালে চেষ্ট টা কৰি থাকো কিছুমান মানুহেতো গোটেই মাহটো তোমাৰ নিৰামিচ খাব বইল খাব
উম কতৱে বইল খায় কতৱে আকৌ মানে তেল মৰা খালেও মাছ মাংস নাখায় মানে অ পিয়াজ নহৰু নাখায় মানে সম্পূৰ্ণ সেইটো মাহ পা পালে আৰু আমিও আগতে পালিছিলো দেই ছোৱালীতে শাওণ মাহটো পালিছিলো এতিয়াহে নাপালো
এতিয়া তোমাৰ বনাই দিবই লাগিব তোমাৰ হয়নে ঘৰ খনৰ ল'ৰা ছোৱালীক খোৱ ব বই লাগিব
তথাপিও সোমবাৰ কেইটা খোৱা নাযায় আৰু সোমবাৰ কেই
যিমান পাৰা মানে তুমি আমি পালিবই চেষ্টা কৰিবই লাগে তুমি মানে এনেকুৱা হয় মই এতিয়া চাইছো মানে চৌবিশ ঘণ্টা এটা যদি নোখোৱাকে থাকা তোমাৰ শৰীৰত মানে কি কি মানে সলনি হব পাৰে আকৌ যে চৌবিশ ঘন্টা তেনেকে দুদিন তিনদিন যদি নোখোৱাকে থাকিলে আৰু কি কি হ'ব পাৰে মানে বহুত ধুনীয়াকে আজি
বহুত অ হয় আজিকালি আকৌ চাবলে পাৰা যায় ন উম
উম হয় হয় তুমি মানে শিকিব পাৰা কোনটো বস্তু পা কি হব উম এতিয়া আমি নাখালেওতো মা দেউতাই খাম বুলি ক'লেতো হয় মা দেউতা খাম বুলি ক'লেতো দিবই লাগি-' লাগিব দিয়াচোন ন
আৰু বেমাৰী মানুহ থাকিলে কতনো লঘোণে থাকিব পাৰে হয়
অ নোৱাৰি নোৱাৰি অ দিবই লাগিব তেওঁলোকক উম ঔষধ পাতি খোৱা কথা আছে সময়মতে খালী পেটততো ঔষধবোৰ খুৱাই দিব নোৱাৰা
সেয়াই খোৱা বোৱাটো চলিবই হ'বই তাকে অ সময় সাপেক্ষে মানে অ তেতিয়া থাকো আৰু যেনিবা দেই কিছুমান মানে এনেকুৱা কিছুমান দিন আছে থাকো তেনেকে ধৰি লোৱা আমাৰ লক্ষী পূজা আকৌ শিৱৰাতি
অ যাও দিয়া আও
উম সেই আৰু কম পৰিমাণে আৰু ন আমাৰ তথাপিও পাৰালে অ শিৱৰাতি ঘৰ লক্ষী পূজা অ তেনেকে থাকো যেনিবা আকৌ সৰস্বতী পূজাত নোখোৱাকে থাকো যেনিবা
হয় হয় শিৱৰাত্ৰি ন শিৱৰাত্ৰিত আমি তেনেকে খোৱাই নহয় দিয়া কেতিয়াবা খালে মানে কি হয় এই যে মন্দিৰলৈ যাওঁ তাত যে পায়স কণ দিয়ে তাকে খাওঁ কিন্তু মানে খালেও তোমাৰ এই যে খিচিৰি অলপ বনাই বইল খিচিৰি তাতে কি কওঁ মানে বহুত খিনি ৰঙালাও পথ পটল চয়াবিন যিমান পাওঁ চব তাতে দি মানে কেতিয়াবা ঘিউও অকণ দিও নহয় তেনেকে তে খাই দিওঁ হয় হয় পাচলি দি পেলা আৰু তোমাৰ ভাল লাগে চাবাচোন শিৱৰাতিত লগ হৈ লগ হৈ খাবাচোন মানে কোনো
শিৱৰাত্ৰ অ শিৱৰাতিৰ খিচিৰি খিনি সেইখিনিয়ে আৰু সোৱাদো বেলেগ কিন্তু পায়স খিচিৰি ন আৰু আমাৰ ইয়াত মন্দিৰতে দিয়ে থাকে নহয় পায়স উম আৰু পায়স বোৰো ইমান ধুনীয়া ধুনীয়া হয় ন আমাৰ ইয়াত আকৌ কেইবাজনো মন্দিৰ আছে নহয় আমি যাওঁ ইয়াৰ পৰা তালে মানে গোটেই কেইজনতে ঘোৰো আৰু সেইদিনা আৰু অ চবতেতো দিয়ে
গাওঁতে ডাঙৰ শিৱ মন্দিৰ এভাগ আছে যে তোমাৰ মানে খুব ডাঙৰকে পাতে তিনিদিনীয়াকৈ পাতে তাত যে এই আগতে যে আছিলে আমাৰ ওজা পালি যে সেই ওজা পালি কিন্তু এতিয়াও আনে দৰঙৰ যে দৰঙৰ চাইদৰ সেই ওজা পালি আনে উম বহুত ল'ৰা ছোৱালী আজিকালি ওজা পালি চিনিনিয়ে নহ আমি কিন্তু প্ৰত্যেক বছৰে কিন্তু চ পাও দে হয় নেকি আমাৰ এই এই যোৱা বছৰ বছৰো আনিছে
অ যোৱা নহয় যে
আনে আমাৰ ওজা পালে উম উম এবাৰ গলে চাই আহিবাগে
হয় দিয়া যোৱা নহয় আৰু সেইটো দিনত সেইটো দিনত যোৱা নহয় যে এতিয়া ঘৰতে কিমান এটা হেৰি হৈ থাকে উম আমি সদায় মানে অহা যোৱা কৰি থাকা ঘূৰি থকা অ সদায় এতিয়া চকুৰ আগত দেখি থকা মন্দিৰ কেইজনতো যাব যাবলে মন যায় ন যা যাওঁ অ আকৌ ঘৰতো আমি ঘৰতেও মানে ভকত কেইজনমান মাতি তে অলপ হেৰি কৰো ঘৰতো মান মাণে অকণ পূজা কৰোঁ অঁ প্ৰসাদ নিদিওঁ আৰু হেৰি দিওঁ অ অ অ দিয়া হ'ব দিয়া